হেল্ল'? হেল্ল'? হেল্ল'?
হয়।
হেল্ল'?
হেল্ল', দাদা শুনিছেনে? হয় মই শুনিছো এতিয়া। হেল্ল'? হয় শুনিছেনে দাদা?
হেল্ল'?
হেল্ল' শুনি পাইছেনে?
হয় আহি আছে।
হয় এতিয়া মোৰো আহিছে।
হয়।
অ এপত নেটৱৰ্কৰ ইছ্যু হৈ আছে চাগে অলপ।
আজি গোটেই দিনটো কেনেকৈ পাৰ কৰিলা? আজি ক কি আজি কি কি ৰুটিনত পাৰ কৰিলে গোটেই দিনটো?
পুৱাৰ পৰা গধূলি লৈকে হয় হেল্ল' মাতটো আহিছে নে? হেল্ল'? হেল্ল'? মাত